হেল্ল' শুনিছানে?
অ, শুনিছানে?
অ, শুনি আছো মই।
আছো।
অ, কি হ'ল এতিয়া হেৰি মানুহজনক ফোন কৰিলা।
ম কৰিলো অ, সেইটোৱে মানে সি এতিয়া মাল এতিয়া কেইটামান হলে তাত দিবলৈ অকমান দিগদাৰ হয় আৰু।
নহ সেয়াই মালটো এতিয়া আমি সেই আনিয়ে লৈছো ন এতিয়া আকৌ ল'ব নোৱাৰো নহয় আনি যে কোনোবা যদি ক'বাত আহিছে তেতিয়া দিছ হলে হ'ল আৰু। দি তেনেকে দিম বুলি কৈছিলো ৰহ।
সেইটো দিয় পৰহিলোহে, পৰহিহে বুজা নাই, পৰহি ভতি পেলাই মানুহে পঠাব এইফালে নিয়া কথা আছে। আছে যদি যায় তেতিয়া মানে দিব পৰা যাব বুলি কৈ আছে কিন্তু এই মানহ কৌ পৰহিলে ৰাতিপুৱাই লাগে সি মানুহ মাতিছে তাৰমানে লগাবৰ কাৰণে।
অ', অ', অ', আৰু তুমি এতিয়া কেনছেল কৰি দিয়া।
কেচেল পতকৈ কৰি দিব নোৱাৰি। চাই লওঁ আকৌ সিটোক ফোন কৰি চাওঁ।
উম, এ ত মোৰ ল'ৰাটোক তাক ফোন কৰি চাওচোন।
উম, উম, উম, উম, নহয় তাৰত আকৌ চিলেছ থাকিব নে নাথাকিব।
অ, থাকিব চাগে চিটলেছটো থাকিব। তাকে সেই কথাখিনি পাতি চাওঁ কি কৰিব পৰা যায়।
উ, উম, উম।
বাকী এতিয়া বৰষুণতটো এৰিছে।
বৰষূণ পৰিছ অ, মে ইহঁত খিনি আহি ন এই পৱালি খব আ মই বাহিৰত আহিলো যে। চা এইফালে দি যোৱা সফালে দি যোৱা হা অ, আহিলে গোটখিনি আহিলে।
গোটেইখিনি আহিছে।
ইমান কেইটা গোটেই কেইটা আহিছে আৰু। এই গান্ধিবৰি লোৱা এক লা কিখন দুটা যে গান্ধিবৰি ন ক এটাহে আহিছে।
অ, কালিও সি এটাই আহিছে অকল নে কালি দুটাই আহিলে।
অ, নাই, নাই, নাই, আহিছে, আহিছে। ইমান দেৰি হলি আৰু এতিয়াহে সোমাইছে আহিছে, আহিছে দুইটাই আহি স, এতিয়া আহিছেহে মানে মই বাহিৰত আছো যে এতিয়া দেখিছো আৰু এ, মানে এটা অকমান সোনকালে আহিলে এই বৰষুণ নপা আৰু এতে।
অকণমান দেৰি হয় তাৰমানে এটা
অ, তাৰ অকমান দেৰি হয় মানে স ইহঁত দুজনী গৈছে। এতিয়া উঠি এতিয়া কৰিব একেলগে। আৰু এই তধুনিক কিবা কলা নেকি মুখখন ফুলি আছে নেকি মইতো সেনেকে কলো।
নাই, নাই একো কোৱা নাই মই। মই একো কোৱা নাই তাক। মই কিবা গ'লেহে অলপ ফ দিব এ মই একো কোৱা নাই।
উম, উম, হয়, এতিয়া যে এতিয়া যে আমি বংগত গৈ কৰি আহিলো কইলৈ
কাইলৈ হৈ যাব নে? হৈ যাব বুলিতো কৈছে সি এতিয়া কাইলৈ তাক আকৌ নটামান বজাতে আকৌ ফোন কৰি পেলাই তাক মনত পেলাই দিব লাগিব।
অ', অ', অ'।
গম পাইছানে মনত পেলাই দিলে তেতিয়া সি কৰি দিব আৰু সেইখিনি কাম সিয়ে কৰি দিয়ে।
অ', অ', মানে কি অ, সিয়ে কৰে ন সেইবিলাক কাম
অ, সিয়ে কৰি দিয়ে। সি নম্বৰ, চম্বৰ ধুনীয়াকে টুকি লৈছে নহয় বস্তুখিনি। গতিকে সেয়ে কৰি দিম বুলি কৈছে কৰি দিব লাগে মোৰ হিচাপে।
অ'।
উম, কৰি দিম বুলি কৈছে। কৰি দিলে হয়তো তোমাৰ তাত মেছেজ আহিব পাৰে চাবা কিবা মেছেজ আহিব। আহিবও পাৰে মানে লিংক কৰা হ'ল বুলি। বোলে তেনেকে মেছেজ এটা আহিব পাৰে।
অ, মানে কি ইহঁতে দু তাই ফোন কৰিবলে কৈ আছে ন, আজিৰ ভিতৰত কৰি দিয়ক নহলে কাইলৈৰ ভিতৰতে কৰি দিয়ক বুলি কৈ আছে।
অহ, সেই কাইলৈ পৰহিলিৰ ভিতৰত নকৰিলে নহবই আৰু। উম, আৰু এবাৰ যদি এবাৰ যদি কিবা কাৰণত যদি এইটো মিছ হৈ যায় আকৌ আনিবলৈ গৰ জ্বালা এইটো।
অ, কাক সুধিমগৈ আমি কাক লাগি ফুৰিম হয়।
অ, এতিয়া হেৰি আমাৰ স্কুলৰ সেই মানুহ এজনী তাৰ এতিয়া এবছৰে হ'ল। এবছৰ আগলৈকে সি পাই আছিলে।
সে এবছৰৰ পৰা সেই কাগজ দি আছে, দি আছে কিন্তু তাতাতো আকৌ মানে কৰি দিয়া নাই। তাত ঠিকে আছে বুলি কয় কিন্তু নাপায় বস্তুটো। কাগজ এয়া তোমাৰ এই ৱাৰ্ড মেম্বাৰকো দি আছে গৈ পেলাই একেবাৰে অফিচতো দি আছে। যে মইহেজাম।
অ', অ', অ', উম, উম, উম।
এই কোনো কাম নহয় গৈ পেলাই সেই তেনেকুৱা আৰু মানে গতিকে এইটো সেইটোয়ে হৈ যাব লাগে স কৰি দিম বুলি কৈছে বাৰু।
অ, পূজা অথনি কৰোতে মানে এয়া কৈছা সিহঁতৰ হৈ আছে।
উম।
আকৌ সেই পোৱালীজনী সেইদিনাখন ইয়াত আধাৰ লিংক কৰিব আহিছিলে যে এতিয়াহে মানে তাই ইয়া কিবা বোলে হোটেলৰ হেৰিত নাম আহি উঠিব আৰু।
অ', অ', অ', আমাৰো এই উঠিয়ে আছে বহুত দিনত। উম, উম, উ, নহয় এইখিনি উঠিয়ে আছে আমাৰ আপডেট কৰিব লগা নাই নহয়।
অ', অ'।
উম, উম, উম।
আৰু এই, এই মানুহটোক এতিয়া তুমি কি বুলি ক'লা?
কোনটো?
মই এ, এফালে সুধি চাওঁ।
সুধি চাও তাৰ পিছতহে ক'ব পাৰিম বুলি কলা। উম, উম, উ, তাক মানে আনি দিব লাগে আও য পাৰেই নহওক, আও। তেতিয়া মানে তাৰো কিবা এটা লাভ হয় ন।
সেইটো হয় সেইখনত বহুত দাম পৰিছেগে। সেইখন মনালিচা হোটেলত। বনালিচাহঁতে সে বনালিচা হ, হেৰি তাত চাগে বহুত দাম লয়। নাৰচাৰী।
উম, তাত হয়তো দামটো বেছি, বেছিকে ক'ব পাৰে নহ'লে বা সেই কিবা এটা তাক নিদিবও পাৰে। ধেৰ কথা থাকিব পাৰে বুজা নাই। গতিকে সি সেইখনত বিচাৰি যোৱা নাই ইয়াৰ পৰাই নিব বিচ আছে গতিকে এতিয়া এই, এই ল'ৰাটোক ফোন কৰি চাও তাকো এনেও পইচাটো দিব লগা হৈছে ন।
অ, তাকো দিব লগা হৈ আছিলে।
সিটো বাৰু মই এক্সট্ৰাকৈ থৈ দিছোঁ তাৰ পইচাটো।
অ, নহয় এইটো এতিয়া তুমি হাতত থৈছা নে অনলাইন দিব পাৰিবা।
অনলাইন, অনলাইন।
অ', অ', অ', অ', মানে কি? তাৰ, তাৰ পৰা যদি আনিব লগা হয় সেইকেইটা দি দিব লাগিব বুজা নাই।
উম, উম, উম। তাত, তাত চাই লওঁ সি ইয়াতে চোন ভাল পুলি নানেই নেকি ইয়াতে অনা খিনি
অ, সি একেবাৰে বৰ মানে একেবাৰে কেমে, কেউনা, কেউনি পুলি সপাহে আনে।
উম, উম, গতিকে তাক এবাৰ সুধি চাও।
তুমি তাক ক'ব লাগিব বোলে যদি ভাল হয় তেতিয়াহে মোক লাগিব বুলি ক'বা।
উম। নহ'লে ইয়াকে ক'ব লাগিব বোলে পেমেন্টটো আধাহে কৰি দিম। কেইটামান পিছতহে কৰি দিম বুলি ক'ব লাগিব সিমানটো সি যদি তেনেকে আনি দিয়ে।
নহয়। তেনেকে আনিব লগা হলে তোমাৰতো দহ হাজাৰ, আঠ হাজাৰ, দহ হাজাৰ মান টকা লাগিব ন।
আঠ হাজাৰমানান টকা হ'লেও হৈ যাব গৈ তেতিয়া। উম, হয় সেইটো, সেইটো কৈছো, সেইটো, সেই সেইটো বেলেগ হৈ আছে সেইটো পইচা মেনেজ হৈ আছে। এনে তুমি হেৰি কৰি থাকিবা কিমান লাগিবনো তাত যাওঁতে।
তাত যাওঁতে তোমাৰ চাৰি, পাঁচ হাজাৰ টকা খৰচ হ'ব ন।
অ, সেই দহ হাজাৰ টকা এটা মই থৈ দিছো সেইটো কাৰণে। এনেহে কৈ আছো। সেইয়েটো। দহ হেজাৰ হ'লেতো আৰু বজাৰ তুমি আকৌ তুমি তাতে আকৌ বজাৰতে তুমি দহ হাজাৰ টকা খৰচ কৰিব গ'লে নহ'ব।
নাহে বজাৰত এতিয়া তোমাক পেণ্টটোৱে যায় দেখোন। তিনি হাজাৰ টকা যায় আৰু মোক কাপোৰ যোৰত যাবই।
উম।
আকৌ মোবাইলটো ওপৰতে আহি গ'ল ন।
সেইটোতো, সেইটোতো বাৰু আহিবই বাৰু সেইটো, সেইটো কথা নাই।
উম।
বাৰু এইটো মেনেজ হ'ব আৰু এতিয়া কথা কথা হ'ল কি এই ইহঁতে কি কৰি আছে, ইহঁতে কি কৰি আছে, গোটেইকেইটা
ইহঁতে গোটেই কেইটাৰ মানে এই, এই চুখত কটো উচি গ'ল সিহঁতে ইহঁতে উম।
তাৰপিছত আকৌ এই শেষৰ কেইটা কি কৰি আছে। এইটো হেৰি কৰি আছে ফটোশ্বত। ফটোশ্বট নহয় বেজ বেগাৰ কৰি আছে।
এই, এই বাৰ পজীয়া ছোৱালী কেইজনী আহিছিল নাই ছোৱালীজনী আকৌ ল'ৰাটো আহা যে আৰু এই, এই ইহঁত দুটা সেই বস্তু দুটা আহাৰ কথা কৈ আছিল আজি। আহিছে নেকি সেই কথা এই স, কথা হে কথা নহয় চৰা বাহী ল'ৰা সেই ছোৱালীজনী আকৌ ল'ৰা এটা আহে যে।
অ, সিহঁত দুটাতো আহিছে।
অ, সিহঁতেতো আহাই নাই ন আজি এ, এমাহে হ'ল। সেইকেইটা কথা কৈ আছো। ফালে যে সেইটো কথা কোৱা নাই এই কেইটা যে ইয়াতে আহি পেলাই যে বহুত সময় বৰত সময় এনেই যে বহি থাকে অ, সেইকেইটা অহা কথা।
বামুণগে বুলি নকোৱা কিহৰ কাৰণে
বামুণ বৈ নহয়ে, নহয় সেইকেইটা আকৌ কোনো বামুণ বৈ বামুণবুৰে নহয়, নহয়, নহয় দহ গাওৰ ছোৱালীহেজননী কোনো বামন বৈ আহ, আহিম বুলি কৈছিলে আজি পৰা।
অ, তুমি মেছেজ কৰিছিলা নে সিহঁতে কৰিলো।
অ, সিহঁতকেইটা মানে হেৰি হ'ল চাগে আৰু এই বৰষুণ প, কাৰণে নাহিল চাগে।
অম্বক চ, গাললে নাহ।
উ, সিহঁতক মেছেজ কৰি থৈছিলো কাৰণ সিহতে অহা নাই যে নাহিলেওতো দিগদাৰ হয় ন ষ্টুডেট বিলাক নাই। শকে হৈ গলে দিগদাৰ হয় ন।
নহ সেয় সহঁতে কিহৰ কাৰণে অহা নাই বোক কৈছে।
নাই কাইলৈৰ পৰা আহিম বুলি কৈ থৈছে আৰু। সিহঁত এতিয়া কাইলৈতো আজি নকৰিলে ধৰা। বসুটো তেনেকুৱা। গতিকে সেইটো মিলাই পেলাই কৰিব সতো।
সেই নাই ইহঁতে স, জানিবই লোৱা বাবে আকৌ সেই ছোৱালীজনীয়ে লটোৱে আৰু এই সিনমিনকে সন্মুখত থাকিছে ল'ৰা
বকুটো এৰিলে আহ তুমি আহা নেকি ন।
অ, যাম।
উ, উ, হ'ব দিয়া এই বহুত দেৰিছে। অ', অ', তাৰপিছত এয়া তাইক হে কোৱা কৈ মেলি চোৱা শিকি, চিকি মাৰিব দিয়া দৰি ৰুমো আজি বতৰটো কিবা নি আছে যে
নহয় ড্ৰয়িং ৰুমৰ মানে ভিতৰতো গো গোটেই একেবাৰে গোপ মাৰি আছে মই সেইকাৰণে পুলিহে থৈ দিছোঁ। এ, মাৰি দিলে চব একে হেৰি হৈ যাব বাহিৰতহে। তোমাৰ বতৰটো ভাল হৈছে ভিতৰতৰতোতো হেৰিয় হৈ আছে ন। ভিতৰ টাপটো ওলাব হ'লেতো অকমান সি কেইখন খুলিয়ে থব লাগিব মাৰি দিব নোৱাৰিব নহয়। কালি হেৰিছে লগাই থৈ দিয়া আছে আৰু।
অলপকেইটা লগাই পেলাই থৈ দিয়। উম, উম, উম, হ'ব দিয়া নহ'লে উম, আহা আহ।